হেল্ল', অ' অ' হয়, হয়, হয়, নমস্কাৰ, নমস্কাৰ।
এহ আপোনাক লগ পাই ভাল লাগিল আৰু লগতে আজি মই আপোনাৰ লগত এ এটা বিষয় লৈ খন্তেক আলোচনা কৰিবৰ কাৰণে ওলাইছো। সেই বিষয়টো হৈছে এ শিক্ষা। আহ, আজিৰ শিক্ষা। শিক্ষা আৰু তাহানিৰ এ তাহানি পুৰণি কালৰ শিক্ষাৰ মাজত কেনেকে বিভেদ হল, কেনেকে হৈছে, আৰু কেনেকে আজিৰ দিনত বা আজিৰ তাৰিখত শিক্ষাৰ গুণাগুণ কেনে ধৰণৰ হোৱা উচিত তাৰ ওপৰত আপুনি অকমান ক'ব নেকি?
আহ, আমাৰ যোনটো শিক্ষক যোনটো আহ শিক্ষকৰ বাবে, মই ক'ব ক'বলৈ মই অলপ মই চেষ্টা কৰিম, মই ইমানো আহ, শিক্ষক ইমান আহ ক'বলৈ মই ইমান নাজানো ম তথাপিও মই অলপ কৰিম ত' আমাৰ শিক্ষকৰ আহ যোনটো আহ সমস্যা।
উম।
বা এইটো মই আপোনাৰ যোনটো ক'বলৈ মই চেষ্টা কৰিম আমাৰ মেইন অ' বেছিকে আহ কিবা হয় ত' আহ। আমি এতিয়া যোনটো কৰি পেলাই আহ ডাঙৰ ডাঙৰ কৰি। ধৰক এম এ বিএ কৰি পেলাই কৃষিক দৰে মানুহ তাত বি এড বা টেট এক্সাম দিয়ে। তাৰপিছতে, মানে ইমান মানুহকেইটা আহ এনে বহি থ থকা লগীয়া হয়। হৈ যায়, তাৰপিছত আমাৰ আঠাইশ চাৰিপেতে জুলাই, জুন জুন আঠাইছ তাৰিখতে আমাৰ টেট এক্সাম কিবা এক্সাম হোৱা এক্সাম হৈ গ'ল।
উম।
তাৰপিছত, আহ বহুত আমাৰ এনেকুৱা, যেনেকুৱা বি এ পাছ এম এ পাছ কৰা পাছত বি এড কৰি পেলাই যেনেকুৱা আমাৰ টেট এক্সাম দিবলৈ বিচাৰি আছোঁ, আৰু আৰু তাৰপিছত অ' চাকৰি পাবলৈ। বহুত আশা কৰি আছো। তথাপিও মানে এনেতে আহ আমাৰ অসমৰ যোনটো চাকৰিবিলাক ইমান আহ কিবা নহয় মানে। বিলাবৰ ত' ইয়াৰ কাৰণে মানে আমাৰ
শিক্ষকৰ যোনটো ভেকেঞ্চি, সেইটো অলপ বাঢ়িব লাগে আৰু চবকে মানে এনে তেনেকুৱা যোনে টেট পাছ কৰিছে আৰু যোন এনে এম এ পাছ বি এ পাছ কৰি পেলাই এনে আছো। ত, এইবিলাকত আহ যেনেকা হ'লেও আহ মানে এটা এটা মানে চাকৰি দি দিব লাগে। এইটো মই বিচাৰো আৰু যদি আপুনি যদি অ' অহ, যদি, যদি মানে শিক্ষকৰ যদি আহ বেছিকে যেনে আইডিয়া আছে। ত, আপুনি আহ মোক মানে। অলপ এক্সপ্লেইন কৰি পেলাই বা এনে জনাব পাৰে আৰু
উম, ঠিক আছে আপুনি আজি শিক্ষা শিক্ষকৰ শিক্ষা জগতৰ শিক্ষকৰ যিখিনি পথ পূৰণ আৰু যিখিনি আৱশ্যকতা তাৰ ওপৰত যিখিনি কৈছে। সেয়া স্বাভাৱিকতে দোৰূপ সত্য। কথা হ'ল মই ক'ব খুজিছোঁ শিক্ষা।
উম।
তাহানিৰ আদিম যুগৰ শিক্ষা আৰু আজিৰ শিক্ষা। ওপৰত মই বিশেষকৈ আজি আপোনাক ক'ব লৈছোঁ। তো তাহানি আমি বা তাহানি মানৱৰ যিখিনি শিক্ষা আছিলে সেই গুণগত শিক্ষ শিক্ষা আছিলে বুলি ক'ব লাগিব, গুণগত শিক্ষা শিক্ষাৰ ওপৰত তেওঁলোকে যিখিনি জ্ঞান অৰ্জন কৰিছিলে। শিক্ষকসকলেও তাৰ ওপৰত যথেষ্ট খিনি। মানে জ্ঞান আৰু ধ্যান ধাৰণাও আছিলে, সেই কাৰণে তাহানি যুগৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিলে বা শিক্ষক আছিলে, তেওঁলোকে বহুত পৰিপৰষ আছিলে। কিন্তু আজিৰ যু, আজিৰ যুগত যিটো আজি শিক্ষাৰ ব্যৱস্থা হৈছে বা শিক্ষা হৈছে। সেই শিক্ষাতো আমি গুণগত দেখিছোঁ, তাৰ ভিতৰতো আমি দেখিব পাইছোঁ, আগৰ বা তাহানিৰ শিক্ষা শিক্ষাৰ লগত আজিৰ শিক্ষাৰ বহুত তপাত আছে, কিয়নো আজিৰ শিক্ষায়ে অহ, অনবৰতে বৈজ্ঞান বা বিজ্ঞান বোলা বস্তুটো তাতে প্ৰয়োগ কৰা হৈছে আৰু বিজ্ঞান প্ৰয়োগ কৰি আজি শিক্ষাই বহুত ওপৰলৈ আজি উদ্ধগামী, এ কি উদ্ধগামী হৈছে। গতিকে এই শিক্ষা জগতত আজি সমাজে কিন্তু এনে বহি থকা নাই, কাৰণ অহ আজি শিক্ষা শিক্ষক আমি দেখিছোঁ, এজন শিক্ষক হবলৈও আজিৰ দিন, আজিৰ তাৰিখত এজন শিক্ষকে অহ পাঠ্যপুথিৰ ওপৰত যিখিনি তেখেতৰ জ্ঞান আছে। তাৰ ওপৰতো এ কিছুমান আ, এই মানে প্ৰমাণ পত্ৰ লৈ, যেনেকে মই কি ডিপ্ল'মা লৈ। পঢ়িব লগা হৈছে যেনেকে আমি দেখিছোঁ ডি এল এড, বি এড। অহ এজন আজিৰ শিক্ষকে যদি এজন শিক্ষক হ'বলৈ যায়। তেওঁ প্ৰথমতে ডি এল এড কৰিব লাগিব। ডি এল এডত যদি যদি ডি এল এড নকৰে, ডি এল এড যদি নকৰে তেওঁ বি এড কৰিব লাগিব।
হয়।
ডি এল এড আজি, আজিৰ দিনত অনলাইনতো পাব আপুনি অফলাইনতো পাব। তেনেকে একে ধৰণৰ এটা অহ, অনুষ্ঠানে আজি দি আছে। গতিকে সেই অনুষ্ঠানক আপুনি নামভৰ্তিকৰণ কৰি ফেলে আপোনাৰ যোগ্যত যোগ্যতা অনুযায়ী, সেই অনুপাতে আপুনি তাতে এ প্ৰমাণ পত্ৰ পাব পাৰি। আৰু যেতিয়া আপুনি ড এল এড বা বি এড পঢ়া পাছত আপোনাৰ যদি প্ৰমাণ পত্ৰ থাকিল। তেতিয়া হ'লে আপুনি যোগ্যতাৰ কাৰণে আৰু এটা পৰীক্ষাত বহিব লগা হ'ল, যাক আপু আপুনি টেট বুলি কৈছে, গতিকে সেই টেট সমস্ত বস্তুতটো আপোনাৰ ওপৰত থাকা। থকা পাছত এজন ব্যক্তিয়ে এজন ব্যক্তিয়ে কি কৰে, শিক্ষক শু'বলৈ আ, পৰা গৈছে বা, তেওঁ শিক্ষক ৰূপী আ, নামাকৰণ হৈছে গতিকে শিক্ষক হ'বলৈও গুণাগতো শিক্ষাৰ মানদণ্ডটো ৰাখিব লাগিব, বা তেওঁৰ ওপৰত শিক্ষাৰ ওপৰত তেওঁ জ্ঞান থাকিব লাগিব আৰু সেই জ্ঞান খিনি তেওঁ আৰ্জন কৰিহে এজন শিক্ষক'ক এজন শিক্ষকৰ ৰূপত তেওঁ অহ মানে, উপস্থাপন কৰিব পাৰিব। তেনেকে ধৰণৰ আজি শিক্ষা জগতখন চলিছে। আৰু আজি তাৰিখত যদি আমি কওঁ, শিক্ষা বুলি ক'লে আজি শিক্ষাই অকল পাঠ্যপুথিতে থকা নাই, তেওঁলোকে এটা ইন্টাৰনেট, আমি য'ত ভূ-স্বৰ্গ বুলি কয় ভূ-স্বৰ্গৰ আৰু এৰ জৰিয়তেও তেওঁলোকে আজি এ কি বুলি কৈছে? শিক্ষাটো আৰ্জন কৰিব পৰা হৈছে। মানে অনলাইন যোগেদিও তেওঁলোকে শিক্ষা অৰ্জন কৰিব পৰা হৈছে। এ তাতে আমি ক'বলৈ যাওঁ এই বস্তুটো যিটো শিক্ষাই আজি মানৱ মানৱক বহুত ওপৰৰ পৰা ওপৰলৈ আজি নি আছে আৰু জ্ঞান দি আছে জ্ঞান নি আছে দি আছে আৰু সেই অনুপাদে আজি জগত খন বা আজি পৃথিৱীখনন বহুত ওপৰলৈ গৈছে বুলি মই ভাবোঁ আৰু টেকনলজিৰ ওৰত আজি যিখিনি জ্ঞান ম মানুহক প্ৰদান কৰিছে, সেই টেকন'লজিয়ে আজি কিন্তু মানবক বহ বুত উচ্চ আসনলৈ নি নি আজি মানৱক বহুত জ্ঞানী বনাইছে, কিন্তু এটা কথা জনা উচিত যে কেৱল টেকনলজিৰ ওপৰত পঢ়িলেই, বা শিক্ষা এটা অৰ্হত থাকিলেই নহব তাত কি থাকিব লাগিব গুণগত মানদণ্ডৰ শিক্ষা থাকিব লাগিব আ, গতিকে আজিৰ বিদ্যালয়সমূহে পাঠ্যপুথিৰ ওপৰত ইমানেই গুৰুত্ব দিছে যে ছাত্ৰ ছাত্ৰীক ইমান ধুনীয়াকে পঢ়াবলৈ যত্ন কৰিছে। যে কিয়নো তেওঁলোকে আজি এজন শিক্ষক নিযুক্তি দিবলৈ হলে তেওঁলোকে শিক্ষকৰ গুণগত আৰু তেওঁ কি কি উত্তীৰ্ণ হৈ আজি শিক্ষক কৰিবলৈ আহিছে তাৰ ওপৰত কিন্তু ধুনীয়াকে আ, চাই মেলি লৈছে। আৰু সেইখিনি সেইখিনি তেওঁ পাৰদৰ্শিতা থকা পাছতহে এজন ব্যক্তি তিক বা এজন আ, শিক্ষকক তেওঁলোকে এখন বিদ্যয়ালয়ত নিযুক্তি দিয়া হৈছে আৰু সেই অনুপাতে আমি আজি শিক্ষা বা শিক্ষকৰ ওপৰত বহুত কথাকে আমি কব পাৰো। কিন্তু যিখিনি আজি কাৰকাৰ্য চলি আছে পৃথিৱীখনত গতিকে সেই টেকন'লজি ওপৰত চলিছে, সেই আজি পাঠ্যপুথিৰ ওপৰত চলিছে। গতিকে সেইখিনিক আমি যদি চাবলৈ যাওঁ তেতিয়া হ'লে আগৰ শিক্ষক শিক্ষা আৰু আজিৰ শিক্ষা বহুতখিনি পাৰ্থক্য আমি দেখি বলৈ পাওঁ তথাপিতো পুৰণি কালত যিখিনি শিক্ষা আছিলে সি কিন্তু এই শিক্ষাটো আমি গুণগত মানদণ্ড আৰু জ্ঞান বিজ্ঞানৰো কথা তাতেই তেতিয়াই লিখা আছিলে। আজি আজিৰ ডেটতো বহুত মানুহে আ এই গুণগত শিক্ষাৰ ওপৰত কিন্তু নজৰ দিয়া নাই। আ বহুত এ জেগাই জেগাই বা স্থানত বহুত অঞ্চলত আজিও বহুত পিছ পৰি আছে গতিকে সেই পিছপৰা অঞ্চলসমূহক শিক্ষকৰ কাৰণে শিক্ষাৰ কাৰনে যদি আমি এ এখন এখন মানে আ, ৱৰ্কশ্বপ পাতো তেতিয়া হ'লে শিক্ষা আজি কিমান ওপৰলৈ গৈছে টেকনলজি আজি কিমান দূৰলৈ গল। বা আজি শিক্ষা কেনেকে গুণগত শিক্ষা ললেহে মানৱে আজি নিজৰ মানৱতা আৰু নিজস্বৰ যিটো এ গুণ গৰিমা সেইটো অ'বহলাই কৰিব পাৰো তাৰ ওপৰত আমি কিন্তু আ খুব নজৰ দিয়াৰ প্ৰয়োজন আছে। গতিকে শিক্ষক আৰু শিক ওৰত যিখিনি মোৰ আজি জ্ঞান আছিলে বা জানো বা তাৰ ওপৰত মই যিখিনি অধ্যয়ন কৰি আছোঁ তাৰ ওপৰত খন্তেক আপোনাৰ লগত মই আজি আলোচনা কৰিলো গতিকে আজি সময়ো হৈ আহিলে বিশেষকৈ আপুনি গুৰুত্বপূৰ্ণ বিষয়ত বা গুৰুত্বপূৰ্ণ কথাৰে আজি মোৰ লগত আলোচনাত বহুত খিনি কথাই আপুনি মোক জনালে। তাৰ বাবেও ধন্যবাদ থাকিল। সে সেয়েহে আপোনাক পুনৰ কেতিয়াবা লগ পাম বুলি আশা কৰি। আজিলৈ সামৰিছো।
হয়, হয় ধন্যবাদ, ধন্যবাদ।